কি খবৰ? মোৰো ভালে ভালে,
অ', বাকী কি কৰি আছিলি?
এ, ইনেই এপাক ওলাই গৈছিলো, এইমাত্ৰ আহিছোহে,
অ'
বাকী, তই ক'ত আছ এতিয়া?
হেল্ল'
অ', বাকী বোলো ক'ত আছ এতিয়া তই?
মই এতিয়া বাৰু ঘৰতে, এই ঘৰতে বহি আছো ৰ এতিয়া, কাম যাব লাগিব, কামৰ এতিয়া এতিয়া টাইম হোৱা নাই বাৰু, মানে সময় এতিয়া অলপ আছে মানে,
অ' অ অ, বাকী এতিয়া ঠিক থিক ঠাক চলি আছে, কলেজ গৈ আছ?
অ', এই কলেজো আৰু এ এতিয়া যাওঁ এতিয়া বন্ধ ন জুলাই মাহ
অ'
এই তাৰ তাৰফালৰ পৰাই মানে কাম দিছে আৰু, এ', কাম কৰি আছো এতিয়া,
কিবা ইণ্টানৰ্শিপ দিছে নেকি তোনহতৰ জুলাই মাহত?
অ', অ', এইবিলাক কিবা এ ঘৰুৱা কাম বুলি কয়, এইবিলাক ঘৰুৱা কাম বিলাক কৰি আছ, তাৰপিছত আৰু মোৰ, সেইটোও কৰো সেইটোও মিলাও, আকৌ মই এতিয়া এয়া, কামতো সোমাইছো, কাম কামো মিলাও,
অ'অ অ, ঠিকেই আছে, এনে থাকিতো কি আমনিহে লাগে আৰু,
অ', বাকী এতিয়া তই কি কিবা পঢ়ি আছ নে? নে এনে কিবা কাম চাম কৰি আছ?
মই নাই টোৰ হেৰি, এই ৰাতি চিকিউৰিটি গাৰ্ড কৰি আছোঁ।
অ', কত?
এইটো হেৰি ফেক্টৰীত ডিপু দা ফেক্টৰীটোত যে,
অ'
তাতে কৰি আছোঁ,
কিমান মান পাৱ দৰমহা মাহেলি?
দৰমহা টো হেৰিমান দিয়ে, চৈধ্য হেজাৰ দি আছে।
অ' এ সেইটো তোৰ কামটো অকল ৰাতিয়ে নে, নে আবেলিও আছে, দিনতো আছে, তেনেকুৱা নে কি?
কি মইতো দিনত এ কম্পিউটাৰ শিকি আছো যে সেইকাৰণে দিনত নোৱাৰো।
অ' এতিয়া তই মানে অকল ৰাতিয়ে কৰিবি?
অ' ৰাতি তাতে ইনে সোমাই লৈছোঁ
অ' প্ৰায় এইটো চিষ্টেমে এই তিনটা ভাগ কৰিলে ভাল বাও মানে কেইদিনমান ৰাতি, কেইদিনমান আবেলি সময়ত বা কেইদিনমান তোৰ এ দিনত দুপৰীয়া টাইমত তেনেকা আৰু
আৰু মানে চুটি-তুটি ল'ব পাৰি ইয়াত ভালেই
ভালেই ন?
অ', সেইকাৰণে মই অকল ৰাতিয়ে কৰি আছোঁ ছুটি দিয়ে, আৰু এজন আছে মানে মই ছুটি ললে তেওঁক পঠিয়াই দিওঁ
তোৰ এনেই সময়ত সীমা কিমান, মানে তাত কিমান সময়ত যাব লাগে?
সময়টো ৰাতি হেৰিটা পা আঠটা পা
অ
তাছত তোৰ ৰাতিপুৱা ছটালেকে
ৰাতি আনটা পৰা ৰাতিপুৱা ছটা লৈকে ন?
উম
এইটো এ কিমান টাইম হৈ গ'ল তোৰ এক, দুই, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন দশ ঘন্টাৰ কাম ন? অ দশ ঘন্টা অলপ দীঘল হৈ যায় ন
কষ্ট হয় বাৰু কিন্তু উপায় নাই আৱ নহলে নিমিলেই মানে চবফালে
অহ
পইচাও এতিয়া দৰকাৰ হৈ থাকে
অ
সেইকাৰণে এইটোৱে কৰি আছোঁ আৱ
এনেতো কাম বিলাকটো এনে তো দিনত এ মানে ৰাতিপুৱা নটা বজাত গলি
আহ
আবেলি চাৰিটা বা পাচটা বজাত তে এনেই প্ৰায়ভাগ কাম সেইটো টাইমতে হয় মানে এইটো এনে কি ধৰি ল বেংকৰ কাম বা এনেকা কোম্পানী-চোম্পানি এনেকা তেনেকা তোৰটাইম তোৰ সময়টো ভালে আছে
দিনটো এতিয়া তোৰ কাম চাম কৰিব পাওঙ ঘৰৰ লেঠা-চেঠা বিলাক থাকে তাৰপিছত আবেলি মই কম্পিউটাৰ ক্লাছ যাওঁ মানে
তোৰটো এতিয়া টোপনি ক্ষতি হৈআছে সেইটো ক্ষতি তই পুৰা
ৰাতিপুৱা আহি শুই দিও আও ৰাতিপুৱাটো তিন দুঘন্টা, তিনি ঘন্টা শুই দিও হে সেয়া হৈ যায় আৱ
টোপনটো পুৰা মেইন দেই টোপনি মানে পুৰা তই ফিলাপ কৰিব লাগিব
গম পাইছো কিন্তু ফিলাপ নহয় আৱ এতিয়া এ ইমান কষ্ট নোপোৱা হলো ফাৰ্ষ্টৰ কেদিনমান কষ্ট হৈছিলে
অহ
এতিয়া ঠিক হৈ গ'ল আউ মানে হেটো অভ্যাস হৈ গৈছে
অহ
কিন্তু তুৰ দৌৰি আছিলি এতিয়া দৌৰ চৌৰ কি কৰিলি
হে
মানে দৌৰি আছনে এতিয়া সে দৌৰ চৌৰ এৰিলি চাকৰিৰ কাৰণে
দৌৰিবতো মন যায় দৌৰো আউ এতিয়া কি এ কেতিয়াবা সময়টো নিমিলে সেইকাৰণে যাবলগীয়া নো নোৱাই আউ যাবলৈ নোৱাই ফিল্ডলে দৌৰি আছো বাউ
টাইমে নাপাও ন
অ টাইম নাই মানে তোৰ ধৰি ল এতিয়া এতিয়া মোৰ কাম তাত সোমালো ন
অ
তাৰ পা এতিয়া মই এতিয়া ৰাতিপুৱা যদি যাওঁ মানে ফিল্ডলে ৰাতিপুৱা যাওঁ যদি কিবা কামত যদি সোনকালে যাবলগীয়া হয় তেতিয়া টাইমটো মিলাব নোৱাৰি আকৌ আবেলি তো ধৰ নোৱা কা কাম চাম কৰি আহি যি ভাগৰ লাগে সেইটো
সেইটোতো হয় বাউ আবেলি নোৱাই ৰাতিপুৱা পাৰ যদি মিলাব চাবি
ৰাতিপুৱাই পাৰি বাউ
উম সোনকালে চাইটা পাঁচটা নহলে আউ এনেই কষ্টটো এনে যাব নি দিবি ইমান বছৰে ধৰক কষ্ট কৰি আছ এতিয়াও এনেকে মিলাই থাক আউ অকমান কষ্ট মষ্ট কৰি
এতিয়া আজি কেইটাত আহিলি কামৰ পা
আজিটো ছটা বজাতে আহিছো ফৰ্ম পাওতে‌ চাই ছয়টা সাতটা বাজে আউ
এই খোৱা বোৱা এই কৰি ৰাতি তাত খোৱা বোৱাটো কি নিজৰ ঘৰৰ পৰাই লৈ যাৱ নে
অ খোৱা বোৱাটো এনেকে লৈয়ে যাওঁ
অঁ
নহবা তো টিফিন লৈ যাওঁ
খোৱা জেগা থাকিব পাৰে ন দোকান চোকান তাত খাৱ নেকি নে নিজৰ ঘৰৰপৰা লৈ যাওঁ
আৰু ৰাতি বন্ধ হৈ যায়গৈ সেইকাৰণে মানে মইতো ঘৰৰ পৰা টিফিনতে লৈ যাও চব সন্ধিয়াতে বনাই কৰি
এতিয়া আজি এ ঘৰৰ কাম নাই লেঠা নাই নে
নাই গৈছিলো এপাক বজাৰ অকণ কৰিব আছিলে গলোঁ আহি আহিলোঁ বাউ
এতিয়া আবেলি সময়কণ এ ক'ত থাক ঘৰত নে
না আবেলি এই কম্পিউটা ক্লাছটোলে যাওঁ
অঁ তোৰ ক্লাছটো আবেলি হয় ন
অ
তাৰ পৰা আহি আকৌ ডাইৰেক্ট কামত যাবলৈ হৈয়ে যায়
উম সেনেকেই মিলাই আছো আউ
দেওবাৰে কামটো বন্ধ থাকে নে
না সদায় থাকে ইয়াত ৰাতি উম চিকৰটি গাৰ্ড যে
অঁ সেইটোৱে এইটো কামতটোতো ছুটিয়ে নাই ছুটি বুলি নহয় মানে এইটো দিন বাৰ নাই তাততো নাই হয় নাই।
এনে অ মই কেতিয়াবা আগতে কৈ পেলাইহে ছুটি ল'ব পাৰোঁ এনেই অফ চফ নাই আৰু ধৰি। সদায় এইটো দিনত বন্ধই থাকে বুলি এনেকুৱা নাই আও।
উম। এনেই এক মাহত কিমান দিন ছুটি ল'ব পাৰিবি যদি তই তাত মানে যদি দিয়ে মানে।
ছুটি ললে সেয়া পইচা কাটে যদি এটাও নাযাওঁ। এনেই মোৰ জেগাত মই বেলেগ মানুহটো পঠিয়াই দিলে।
অহ
তেতিয়া পইচাটো পায় যাওঁ নহবা সেই মানুহজনে কেতিয়াবা নোৱাৰিলে মই তাৰতো দিনতো মাৰি দিওঁ।
অহ অহ।
তেনেকে মিলাই দিলে ধৰ পইছাটো পাই যাওঁ এটাও মিলাব নোৱাৰিলে পইছা নিদিয়ে আও সেইনাখন।
বাকী আমাৰ লগৰ খিনি ক'লৈ গ'ল এই বহুত দিন লগ পোৱা নাই। এতে নিজৰ নিজৰ কামত ব্যস্ত নেকি চব ন চব চব ব্যস্তই চাগে এতিয়া।
কামে চামে সোমাইছে উম এনে এনে চব। মানে আমনি পাই গৈছে এ দুটামানহে এনে আছে।
অহ বা দেওবাৰ বা এই দেওবাৰ ধৰি লও বা টো মাহৰ এমাহত। মানে এক মাহত এদিন বা দুদিন এটা এনেকুৱা দিনটাএটা উ এ হেৰি এ উলিয়া মানে যাতে চবে লগ কৰোঁ বা অকন ঘূৰিব যাওঁ। এই জনে লগৰ জনো বন্ধু জন আড্ডা অকন দিব পাৰি ন সেই।
উম। বাকী দুটামান যোন দুটা বেকাৰ আছে সিহঁতো সদায় এই দোকানৰ আগফালে আড্ডায়ে দি থাকে।
অহ মানে ত চব যদি এতিয়া যেতিয়া কামত সোমাইছে যেতিয়া তেনে। কিন্তু এদিন হলেওতো লগ কৰিব লগ কৰিব পাৰিব ন হয় নে নহয় গোটেই লগৰখিনি।
পাৰে কিন্তু চবেই নোৱাৰেগৈ এতিয়া এনেই কেতিয়াবা খা খবৰ লৈ থকা হয়। ফোনতে তো ফোন কৰিবতো নোৱাৰাই হৈ গৈছো গৈ কিছুমানক।
অহ আগতে যেতিয়া মানে। যেতিয়া আগতে যেতিয়া আমি কামত সোমাই দিওঁ তেতিয়া সদায় আবেলি বা দুপৰীয়া খন আড্ডা খন বাবেই।
আহু।
আড্ডা কণ দিলে ভাল লাগে ন।
সেইটোতো হয় বাৰু আড্ডা মেইন। পোৰা উম ভাল লাগে আও আড্ডা চাড্ডা মাৰি।
উম
বাকী এই লগৰ যে হিৰক নামৰ ল'ৰাটো আছিলে সি এতিয়া ক'ৰবাত সোমাল নে ক'ত আছে নো খা খবৰে নোপোৱা হ'লো।
তাকে মই। দুদিনৰ আগত ফোন মাৰিছিলোঁ।
অঁহ।
সি ইয়াত নাই বোলে ক'ৰবাত এ দূৰত। এ দূৰত গৈছে এ অহ বাহিৰতে কিবা এটা কাম পাইছে বোলে। অহ মই তাক সুধিলো তো দৰমহা কিমান হৈছে। হৈছে দৰমহা বিচ মান পাওঁ মই তাতে মানে সি বিচ। বিচটো পায় আকৌ ৰুমৰ ভড়া থাকেইে নহয় আকৌ তাত খোৱা বোৱা খৰচা আছেই।
হয় বাও উম।
কাটি গুৰি চৈধ্য মান পোন্ধৰ বা এ পোন্ধৰ। নাহে আৰু কাটি- কুটি আৰু।
উম উম, এ' ঘৰত দে এনেই থাকি লাভ নাই সিও এতিয়া
অ' তাক কৈছো তো এ এবছৰে হ'ল লগ নোপোৱা। এদিন ইয়ালৈকে আহিবি ছুটি লৈ বা ইয়াৰ লগৰখিনি লগ কৰিব।
অ' এদিন মাট বি লগ ধৰি ধুনীয়াকে আমি বহিব লাগিব এদিন।
আৰু সখিনি পূৰা মনত পৰি গৈছে আজি কথা পাতি থ মানে কিমান দিন আমি আগতে সৰু কালত ন বা সদায় খেলিব যাওঁ ঘূৰিব যাওঁ
এতিয়া কাৰো টাইমে নোহোৱা হৈ গ'ল, ইমানেই টাইম নোহোৱা হৈ গ'ল চবৰে ভাই।
অ' আগতে- আগতে বা আগতে স্কুলৰ পৰা আহি উ টিউচনৰ পৰা আহি খেলিব যাওঁ তেনেকা আৰু।
ৰেষ্টে নাপাওঁ আগতে ধৰ, খেলিয়ে থাকো খেলিয়ে থাকো। কাৰন কি বিচাৰি যায় ঘৰৰ মানুহ ক'ত গ'ল পোৱালি বুলি।
উম।
এতিয়া আৰু কি কৰিবি ঘৰ দায়িত্ব খন পৰি গৈছে আৰু ঘৰ চলাব।
লগৰটো যিমান লগৰ নবনাও কিন্তু এই সৰুকালৰ বন্ধুত্বো নিচিনাতো বা গাঁৱৰ যেনেকৈ লগৰ সেইখিনি লগৰ নিচিনাতটো বেলেগ লগৰ না
সেইটোৱেটো নাই আৰু সেনেকা লগৰ কাৰো।
ধৰিতিয়া ধৰি লও মই মানে এতিয়া মানে ধৰি লও মই মানে বেলেগত পঢ়িব গলো। তাত পঢ়িব গৈ নতুন- নতুন লৰা বা ছোৱালী লগ পালো এনেকে লগাই
উম, সেইবিলাকৰ খিনি কাম নাই সেই হেই খিনি কিন্তু সেই দুই তিনি বছৰ হে থাকিব।
অ' কিন্তু সিহঁতৰ লগত সেইটো মানে সেইটো সেইটো হেৰি নাই যোনটো আমাৰ এইখিনিৰ লগত আছে।
সৰুৰ পৰা লগৰখিনি আছিলে। এ' কেতিয়াবা দুখ লাগে আৰু লগ- চগ নোপোৱা হলো আগৰ দিন সিলাক মনত পৰিলে বেয়া লাগি যায়।
এ' ফাংচনতো গোটেইিন লগ পাওঁ সেইটো ভাল লাগোংনো হয়।
অ' সেইটো বেলেগ উৎপাত হয় আৰু ফাংচন কেইদিন।
অ' এপ্ৰিল মাহ এই যেতিয়া বিহুত ফাংচনখন হয় যে।
উম।
এতিয়া আৰু চব সম ওলাই আহে আৰু।
সটোটো এ' এতিয়া কি কবি চব নিজৰ- নিজৰ কামত বিজি।
বাকী তই বাইকখন যে বাইক এখন কিনিম বুলি কৈছিলি এই কি হ'ল?
মইতো বাইকখন চাইহে আছিলো নললো সেই বাইক খনৰ কণ্ডিচন বেয়া।
অঁ।
এতিয়া বেলেগ এখনহে লম ভাল এখন পালে।
মই এখন ল'ম বুলি ভাবিছো পইচা মানে মিলি আছে মোৰ হাতত পইচা দুই লাখ টকা আছে।
অঁ।
মানে তো ধৰি লও এ' ঘৰৰ পৰাও দিছে মানে ঘৰৰ পৰা মানে বেছিভাগ ঘৰৰ পৰাই দিছে বাৰু। তাৰপিছত আৰু এই মোৰ নিজৰ পৰা অলপ ছেভিং কৰিছিলোঁ।
উম।
মানে মোটামুটি দুই লাখ নাই আৰু তাৰ ওচৰ পাজৰে আছে আৰু।
কি ল'বিনো কি বাইক ল'বি এতিয়া তই?
ভাল অকণ ধুনীয়া দেখিব ধুনীয়া ষ্টাইলিছ বা এখন মানে বেছি দূৰত্বলৈ মানে দূৰত্ব যাব পাৰি মানে এইটো ধুনীয়া আৰু কণ্ডিচন ধুনীয়া চা এ মানে বাইকৰ যোনটো মানে চাচপেঞ্চন থাকে সেয়া চব ভাল লাগিব ব্ৰেক চেক
টাইপ বাইক লাগে
অ তেনেকে অলক মানে অকণ বহুত দূৰত যাব
ৰাইট চাইড কৰিব পাৰি আৰু দূৰ দূৰণি ময়ও তেনেকুৱা এখনে চাম চাগে ৰ হিমালয়নখন ল'ব পাৰ
অ সেই বাইকখন ভালেই বাৰু লব পাৰি